হেল্ল'।
অহ, কি কৰি আছা?
আছোঁ দিয়ক এনেই কাম বন কৰি অকন বহিছো আৰু বাহিৰতে।
অহ।
হয়, শুনিছেনে? অ', গৰম দিয়ক, কিন্তু এই বতাহ হয়, হয়, বতাহটো অকণ মাৰি আছে বাৰু দেই। এতিয়া, মানে অকণ দুপৰীয়াৰ পৰাই মাৰি আছে অ', ব বৰ্তমানো অকণ মাৰি আছে, ভাল লাগি আছে, তাকেই বাহিৰতে বহি আছোঁ।
অ', নাই, আমাৰ ফালে নাই। মই ছোৱালীক গানৰ স্কুলৰ পৰা লৈ আনিলো, বতাহ নাই।
নৰ স্কুলত দিছে নহ?
অ', অ', তাকে আনিলো, ইমান গৰম লাগিছে।
নাই, আজিকালি মানে আপোনাৰ, হয়, হয়। মানে নাচ গানটো লাগে আৰু নহ, যিমানেই যি নহওঁক জানিলে ভালেই লাগে দেই।
লাগে, লাগে। গান গাই মানুহে কিমান কি কৰি আছে নহ।
অ', বহুত আগবাঢ়িব পাৰে জীৱনত গান গায়েই। সেই শিকা শিকাইছে যে ভালেই কৰিছে উম।
সত্ৰীয়াটোত দিছিলো নহয় মই।
হয় হয়। দিছে নি, অ', উম, উম। ভাল লাগে দিয়ক, সত কীয়াটো দিলে আপোনাৰ হাতৰ মুদ্ৰা বিলাক নহ, ইমান ধুবোন আৰু মানে অক শৰটো ভংগীমা বোৰে বেলেগ হৈ যায় যেতিয়া শিকা যায় যে আপোনাৰ
অ' সেইটো এটা কৰিহে কিবা ব্যায়ামৰ নিচিনা হৈ থাকে জ জানানে হয় তো কিবাজান উ সদায় এনেকে ন সপ্তাহটো শনিবাৰ আৰু দেওবাৰেহে হয়। তাকে ধৰা এই এটা সপ্তাহত পাঁচদিন এনেই থাকোঁতেই যায় ন স্কুলৰ পঢ়া শুনাৰ লগতে দেওবাৰৰ দিনটো ব্যয়ামৰ নামত থাকিলেও বহুত দিয়াচোন
হয় হয় আৰু তেনেকে নাচ গান শিকি অ নাচ গান শিকি থাকিলে আপোনাৰ সেই ব্যায়ামটো হ'ল আৰু বেলেগ ন কিবা এটাও শিকিলে বেলেগকৈ আৰু আজিকালি পঢ়াৰ লগতে ব্য্স্ত থাকিলেই নহব আপোনাৰ চ'ব ফালে জানিব লাগে। দিয়ক, নাচ-গান সকলো খেল-ধেমালি পাৰ অ' আজিকালি আপোনাৰ খেল ধেমালিতো ল'ৰা-ছোৱালী বহুত আগবাঢ়ে।
বহুত আগবঢ়া এ ল'ৰাবোৰৰ ক্ৰিকেট খেলতটো আজিকালো একেবাৰে তোমাৰ নো ইমান সৰু সৰু ল'ৰা খেলত ইমান ধুনীয়াকে ছোৱালীও খেলে আজিকালি ক্ৰিকেট খেলে নহয় অ'। এ তেনেকে খেলি খেলি ন কিমান ধৰা কৰি আছে। তাৰ তুলনাত আমাৰতো, আমিতো সেইখিনি কৰিবগৈ পাৰাই নাই বা আগবঢ়াবো
শিকাই থাকক লাহে লাহে আগবাঢ়িব আৰু ন। মানে কি আৰু ল'ৰা ছোৱালীৰ লগত অকন কষ্ট কৰি অহ কষ্ট কৰিবই লাগিব। তেতিয়াহে অকণ দিয়কচোন, আগবাঢ়িব সিহঁতো। নাই আজিকালি খুব ভাল। মানে বহুত মাক দেউতাকে কিন্তু এইবিলাক ক্ষেত্ৰত আজিকালি আগৰণোৱা। দেই ল'ৰা ছোৱালী মানে অকল যে পঢ়াটোতে ব্যস্ত থাকিব সেইটো নহয়। সকলো অভিভাৱকে আজিকালি তেনেকুৱা হৈ গৈছে
পঢ়াটোত তোমাৰ অ' থাকিলেও নহ'ব, বাহিৰা কিবা এটা যদি নাজানে আৰু কি হয় জানা ল'ৰা ছোৱালী যদি এনেকে তুমি উলিয়াই এনেকে লৈ যোৱা কিবা কিবিত বহুত কিন্তু সিহঁতে অ' মানে। শিকে, বহুত শিকে।
শিকে, শিকে অ' বাহিৰৰ জগত খনত এতিয়া চাওঁক, আপুনি তাইক বা নাচত দিলে দিলে ন দিলে এতিয়া কেতিয়াবা ভাবকচোন আপোনাৰ প্ৰগ্ৰাম এটা কৰিবলে গ'লে অনুষ্ঠান এটা নৃত্তয়ৰ প্ৰগ্ৰাম বোৰ কৰিব যাব যেতিয়া ন এটা সময়ত পাতে দিয়কচোন আমাৰ বিহু, মেলাত অ'। তেতিয়া, সেই সমাজ এখন পাব। নাচিব, গাব
অ' এই বহাগৰ বিহু এই হেৰিত গাইছেতো, তেনেকে। গাইছে আৰু সত্ৰিয়া নৃত্যও কৰিছে তেনেকে বাৰু।
অ' সেইটোৱে সেনেকে বহুত খিনি অভিজ্ঞতা অৰ্জন কৰিব পাৰিব তেনেকে গাই, নাচি হয়।
অ' আৰু মানে কি জানানে এনেকুৱাত। এনেকুৱাত মানে দিলে এটা কথাই ভাল হয়, মানে তেওঁলোকে অকল ইস্কুলৰ লগৰখিনিকে লগ নাপায়। মানে বাহিৰা ল'ৰা, ছোৱালীও মানে বেলেগ, বেলেগ ইস্কুলৰ ল'ৰা, ছোৱালীও তেনেকে লগ পায় ন? সেইগোটেই কিজনৰ পৰাই নহয় ভাগ, ভাগকে কিবা নহয়, কিবা শিকেই কিন্তু। ল'ৰা, ছোৱালীয়ে। সেইটো কাৰণে মানে সেইটো এটা
বা আপোনাৰ তেনে মানে কি আৰু এটা হেৰি প্ৰগ্ৰাম এটা কৰিব গ'লে ন অনুষ্ঠান এটা কৰিব গ'লে কি হয় কেনেকে থাকে থাকিব লাগিব, ইষ্টেজত উঠাটো এটা ডাঙৰ সাহস মানে মানুহৰ চাবচোন। আমি-আমাৰে কেতিয়াবা চাবচোন, ইষ্টেজ মানে উঠিলে কেনেকুৱা ভয়, ভয় লাগে হয়নে? আগত ইমান মানুহ। সেই সাহটোও এটা ডাঙৰ কথা অ কথা কোৱা নচা, গান গোৱা।
আহ তাকে প্ৰথমবাৰ যেতিয়া আহ। প্ৰথমবাৰ যেতিয়া তেনেকে নাচিছিলে মোৰ হে ভয় লাগি আছে। মানে ক'ৰবাত পাহৰি যাব নেকি এনেকুৱা মানে আৰু ক'বাত পাহৰি যাব নেকি বাৰু অ। তাৰপিছত মানে চবেই কৈছে আপুনিে পিছলৈ যাওক। আপুনিহে বেছি চিন্তা কৰি আছে তাৰপিছতে মই আৰু আ- পেল চাই মই ভিছো কি মোক দেখিলে কিজানি তাই লাজু কৰিব বা তাই আকৌ মো- ে লাজ কৰে বাকী কালে লাজ নকৰে উম তাৰপিছত আৰু। পিছলৈ গৈ পেলাই সেই আ় পেলাই বহি। চাই আছো ঈশ্বৰৰ কৃপাত যেনিবা একো অসুবিধা নহল ধুনীয়াকে নাচি আহিছে অ।
কি হয় বৰ্তমান মানে ল'ৰা ছোৱালী খিনিও মানে কি হয় আগ্ৰহী হয়, ক্ষেত্ৰত আপোনাৰ যে বা লাজ ভয়তটো ইমান আমাৰ দৰে আমাৰ সময়ত লাজ ভয়। টো বহুত আছিলে।
আছিলে অ অ নাই নাই। অ নহয় মানে কি হয় জানানে। এতিয়া মানে কি হয় সিহঁত এটা বিষয়ৰ ওপৰতে থাকিলে নহব নহয়। হয়নেে নহয় অকল পঢ়াটো লাগি পঢ়াো লাগি। ল'ৰা ছোৱালীতো তোমাৰ আজিকালি কাৰাটে চাৰাতে এইবিলাক-, খেলে নহয় ছোৱালী মানুহে খেলি এতিয়া চোৱা লাাট লাাট। লাভলীনা এতিয়া কেনেকুৱা মানে ক হেৰিত গৈ আছে ন। অন কেনেকবাৰ হণৈছিলগ তাপি কতে। অ তাৰপিছত আকৌ তোমাৰ হেৰি এই। উ আমাৰ ভাৰত নৃত্ম ন।
উম
এইটো যে সত্ৰীয়া অ সেইবিলাক কেনেকুৱা কেনেকুৱা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ন সেইকাৰণে মানে। যাই বহুত এনেকুৱা হওক হওক বুলিয়েতটো বাৰু কৰি আছো ন। ল'ৰা ছোৱালী আগুৱাই যাাম আকৌ হিমা দাস দৌৰিয়ে।
উম ইমান খিনি ভাবকচোন এতিয়া। কোনে চিনি নোপোৱা নাই হয়নে এয়া।
এনেি চিনিয়ে পোৱা নাছিলে ক্লাকদিনা কোন আমি চিনিয়ে পোৱা নাছিলো। তাকে এতিয়া চোৱা তেওঁলোকৰ নাম ইমান বিখ্যাত হৈ গৈছে ন। অকল আমাৰ ভাৰতবৰ্ষতে নহয় বেলেগত। তেওঁলোকৰ নাম উজলিছে হ নে তাকে। স খেলৰ দ্বাৰা হৈছে উম।
সেই এতিয়া ভাবকচোন আপুনি এতিয়া মানে যে পঢ়াটোতে জ্ঞান অৰ্জন কৰিব সেইটো নহয়। তেওঁলোকে সেই প্ৰগ্ৰামটোত যেতিয়া অ তাত যেতিয়া এতিয়া নাচিব যাব গাব যাব যে গা মানে ষ্টেজত উঠোতে কেনেকে নামোতে কেনেকে। হয় নহয় সেইবোৰ এটা জ্ঞান দিয়ক।
অঁ জ্বৰ্জনে প্ৰশ্ন কৰোতে সেই
কৰোতে কেনে অঁ কেনে অঁ উত্তৰটো দিব সেইবোৰে আৰু এইবোৰ যেতিয়া তেওঁলোকে আগবাঢ়িব নহয় তেওঁলোকে মানে পঢ়া ক্ষেত্ৰতো আগবাঢ়ি যা
অ ভংগীমাৰ লগত কেনেকে হাঁহিব লাগে বহুত বহুত বস্তু শিকি যায়। মানুহে কথা কলে কেনেকে হাঁহি গ ল কথা কোৱা অ কেনেকে। সেইটোৱে বহুত বস্তু শিকি যায় উম তাকে।
সেইকাৰে মানে।
এনেকে এইবোৰ অ এইবোৰ- বোৰ এইবোৰৰ লগত জড়িত ল'ৰা ছোৱালী খিনি পৃথিৱী খনত চলিবলৈ সহজ হৈ পৰেগিলা। তত দ চাবাচোন। অ, তাৰমানে যিখিনি আৰু পঢ়াতে ব ব্যস্ত থাকে সিহতৰ মানে ব অ, বাহিৰ বাহিৰা- বাহিৰা একোৱে বুজি নাপায় উম,
হয় তেওলোকে বাহিৰৰ সমাজখনৰ লগতো এতিয়া মিলি গলে পিছলে অসুবিধা পাব।
সুবিধা হয় উম, তাকে।
এতিয়া ছোৱালীকে আপুনি গানত দিলে নাচত দিলে কিমান মানুহক লগ পালে। তাই কিমান মানুহৰ লগত কথা পাতিব পাৰিলে এতিয়া যদি ঘৰতে থাকি পঢ়িয়ে থাকিল হয়। স্কুল গল হয় তেতিয়াতো তাৰ ইমান খিনি মানে উম।
নোৱাৰে মানুহৰ আশীৰ্বাদো পাই দিয়াচোন ভাল হলে ন চবে ইমান ধুনীয়া আশীৰ্বাদ এটা দিয়ে ভাল ন। লাগে শুনি পেলাই সেইটো মনটো কিবা এ।
ভাল লাগে অ, বা কেতিয়াবা অ, মানে যাকক চিনি পোৱাও হৈ যাব ন যি তোমাৰ ছোৱালী ধুনীয়া নাচিছে দেই বা ধুনীয়া গাইছে।
তাকে এনেও চাবাচোন অ, অহ, আৰু কি জানা মই ভাবো অ, লৰা গৌৰৱ মানে এতিয়া চোৱা ল'ৰা ছোৱালী মানে কি বেজিয়গ এটাই পাওক ন। সমাজৰ আগত সেইটোৱে বহুত এটা ভাল লাগে উম, মানে পাইছে পাইছে মানে কিমান কষ্ট কৰিহে পাইছে ওপৰত
উম - উম নাপায় - নাপায় সেইটোয়ে ল'ৰা ছোৱালী যে কষ্ট কৰিব লাগিব লগ লগতে মাক দেউতাকো সেইখিনি মানে লগত লাগিয়ে থাকিব লাগিব যে কোনখিনি পৰা নাই তাই কোনখিনিত ক শোকোজা লাগি আছে। সেইটোৱে উম, বা শিক্ষাগুৰু সকলৰ লগতো আপুনি অলপ যোগাযোগ থাকিব লাগিব।
লাগিব- লাগিব নহয় কয় নহয় মানে কিহত অসুবিধা আছে সেইখিনি আমাক ধুনীয়াকে বুজাই কয় যে এইটো বস্তুত অকনমান মই দেখিছো সেইটো অকনমান ঘৰত অকন যত্ন লব সেইটো। আকৌ পিছৰবাৰ যেতিয়া এ মানে ক্লাছলৈ যাব। সেইটো ধুনীয়াকে লৈ পেলাই মানে দেখাই দিয়ে নহয়। এনেকে এনেকে বুলি তাৰ পিছত আৰু সেইয়াই আমি আকৌ ঘৰত। তেনেকে যত্ন কৰি তেনেকে মানে গোটেইখিনি মিলাই লৈ যাও আৰু অ,
আপুনি ঘৰত আহি অকনমান মানে তাইক অভ্যাস এটা কৰিব দিব। তেতিয়াহে বস্তুতটো লাহে-লাহে আহি যাবগে। আৰু তাততো কতনো ইমান সময় পাই।
দুদিনতিও প্ৰগ্ৰেম কৰিছে।
সেইটো পাৰিব - পাৰিব কিয় নোৱাৰিব। তেওলোকৰ সেইটো মনো শক্তিতটো এটা আছে মানে আজিকালি ল'ৰা ছোৱালী এই মই পাৰিম কিয় নোৱাৰিম এনেকুৱা এটা থাকে।
উম - উম - উম, তাকে আছে - আছে। স আৰু লৈ গৈ আছো আৰু আগুৱাই। আহ - আহ নহয় এনেও আগৰ থাকিলে চব বস্তুৰ প্ৰতি আগুৱাই যাবলৈ মনত যি দৃঢ় এটা ভাৱ থাকে ন এইটো মই কৰিমেই বুলি সেই বস্তুতটো আগুৱাইাবলৈ পাৰিবই।
পাৰিব আৰু মাক দেউতাক লগত থাকিলে ন বহুত ল'ৰা ছোৱালীয়ে মানে। সেইটো এটা সাহ দে মা দেউতা আছে যেতিয়া আৰু কি আৰু ভয় নকৰে।
আহ। তাকে মানে সেইয়াই আৰু অ, ভালে আছো দিয়া।
হেল্ল', এনেকে ছোৱালীক পানী চানী অকণ দি থাকিব যেতিয়া নিয়ে কৰে। গৰমতটো বেছি যে ঠিক আছে দিয়ক পিছত কথা পাতিম।
অ - অ ঠিক আছে অ,